হেল্ল'। উম, উম।
কি কৰি আছা?
এয়া বৰ্তমান বাৰু একো কৰা নাই আছোঁ এনেই।
উম, উম।
তুমি কি কৰি আছা?
মই আছোঁ এনেই।
উ, উ, উ। তাকে।
হয় এনেই অলপ কথা পাতো আমি।
অ' পাৰি পাৰি নিশ্চয়।
মানে যে আমাৰ এতিয়া বেমাৰ আজাৰবোৰ বহুত বাঢ়ি গৈছে।
উ, উ, উ।
এই বেমাৰ আজাৰবোৰৰ ওপৰত তুমি কিহৰ কাৰণে হোৱা বুলি ভাবা মানে?
বেমাৰ আজাৰটো ধৰ বেমাৰ আজাৰ হোৱাৰ ধৰ এতিয়া বিভিন্ন কাৰণ আছে। আমাৰ মানুহে ধৰ আজিকালি কষ্ট নকৰা হ'ল, আগতে যথেষ্ট কষ্ট কৰিছিল মানুহবিলাকে
অ'।
তাৰপিছত খাদ্যৰ ক্ষেত্ৰতো ধৰি দিয়া আমি খোৱা খাদ্যবোৰ আগতে ধৰ খাদ্যবিলাকৰ এটা হেৰি আছিল মানুহবিলাকে ভাল খাদ্য খাইছিল বা আজিকালি আমি ধৰ বিভিন্ন ধৰণৰ
উম, উম, উম। তাকে। ত' আৰু ধৰ
আ, আগতে ধৰ এতিয়া সেই হেৰি বিলাক ধৰ কি বুলি কয়, এইবিলাক নহৈছিলে, ধৰ ডায়েবেটিছ বা বি পি বা চুগাৰ এইবিলাক ধৰা আগত তে বহুত কম পৰিমাণে আছিল। পিছে মানুহে পলিট এইবিলাকৰ পৰিমান বহুত হৈছে যে সাধাৰণ বেমাৰৰ নিচিনা হৈ কৰিছে এইবিলাক।
অ' এতিয়া তুমি চোৱাচোন আমাৰ ইয়াত আমাৰ ইয়াত বুলি নকও বাৰু, মানে কেঞ্চাৰৰ পৰিমাণটো এতিয়া বহুত বেছি বৃদ্ধি পাইছে। মানুহে ভাবে যে কেঞ্চাৰটো অকল ধৰ বেয়া বস্তু ত' আকৌ কিবা সেইগিলাক খালে যে হয় তামোল খালে বা কিবা এ, এনেকুৱা খালে বা চিগৰেট খালে মানুহ নুৰ কেঞ্চাৰ হয় বুলি কয়, তুমি ভবা নাই যি অকল বাৰে পতি নোখোৱা মানুহটোৰো কেঞ্চাৰ হয়।
অকল হেৰিৰ কাৰণে নহয় বাৰু এ কল ধৰ চিগাৰেট বা কিবা অন্যান্য সেইবিলাক খোৱাৰ ফলতে নহয়। কেঞ্চাৰটো ধৰ বিভিন্ন সমস্যাৰ ফলত হ'ব পাৰে, এতিয়া পানীৰ ক্ষেত্ৰত পানী যদি পানীৰ ফলতো কেঞ্চাৰ হয় কেতিয়াবা। পানীত যদি আইৰন চাইৰন বেছিকৈ থাকে। বিশুদ্ধ পানী যদি আমি নাখাওঁ উম, উম, উম। যদি বিশুদ্ধ উম, হয়। আৰু অন্যান্য ধৰ বিভিন্ন কাৰণ আছে ধৰ।
আ, আমি যে ধৰ এইটো ওৱান টাইম গিলাচ বা কাপত যে চাহটো খাওঁ
উম, উম।
সেই সেই বস্তু যিটো সেই সেই কাপটো সেইটোৰপৰা ধৰ প্লাষ্টিক থাকে ন' অলপ হ'লেও তাতেও অ' কেমিকেল থাকে। সেইবোৰো এটা কাৰণ। মোৰ হিচাপত আৰু, মই ভাবোঁ। তাৰপিছত আমি এই যে
খোৱাৰ ফলত ধৰ আমাৰ যদিও আমি গম পোৱা নাই ধৰ খাই খাই থকা খাই থাকোঁতে আমি গম পোৱা নাই বা অনুভৱ কৰা নাই কিন্তু তাৰ ফলতো বিভিন্ন ধৰণৰ হেৰি হয় আৰু আৰু এটা সমস্যা আছে আমি এই যিবিলাক ধৰ ফাষ্টফুড খাওঁ, ফাষ্ট ফুডবিলাক দিওঁতে পেপাৰ ইউজ কৰে যে, মানে বাতৰি কাকত যে। বাতৰি কাকত ব্যৱহাৰ কৰে কিন্তু এই মানে সেইটো এটা বেয়া কিয় হেই বাতৰি কাকতৰ যিবোৰ হেৰি থাকে গৰম বস্তু যেতিয়া তাত মেৰুৱা হয় মানে এই আখৰবিলাক হেৰিত লাগি যায় তাতে সেইটো এটা কেমিকেলটো মানে আখৰবিলাক যি যিটো ইংক ব্যৱহাৰ হয় মানে চিয়হীটো সেইটো তাতে খাদ্য দত লাগি কিনে খোৱাৰ ফলত ধৰ বিভিন্ন বেমাৰ হ'ব পাৰে।
আ, এইটো হয়। আৰু যে এই আমাৰ এইটো আগৰ মানুহবিলাকে এতিয়া আমাৰ কিবা এখন অনুষ্ঠান বা কিবা এটা সেয়া হকচোন। আমাৰ মানুহবোৰে সেইটো পেপাৰ যে যোনটো এই ডিচ দিয়ে যি ভাত খাৱ বা বাৰ কাৰণে, আগতেতো সেইবোৰ নাছিলে আগতে আগতে ধৰ এতিয়া কিবা খান কাজ হ'লে এইটো কলগছ কাটি কেনে কলৰ ধূনা বা কলপাতে ব্যৱহাৰ কৰিছিল। আৰু সেই কলপাতত ভাত খালে বহুত ভালো। কমি গ'ল মানে আজিকালি দেখাই নোপোৱা হ'ল যে আমি সৰু থাকোতে দেখিছিলোঁ আৰু ধৰ আমি কল পধুনত ভাত খাইছিলোঁ কিবা খাইছিলোঁ। আজিকালি সেইবোৰতো নেদেখাই হ'ল। কাৰো খ য'ত যি হ'লেও চবেই মানে ষ্টে-ষ্টেণ্ডাৰ্ডত যাব যাওঁতে মানুহ বেমাৰ হৈছে আজিকালি।
তাকেতো সেইটো এটা হেৰি সমস্যা।
উম। মানুহৰ নিজৰ ভূলতে বেমাৰবোৰো আনি আছে অ'। আৰু এতিয়া গাড়ী মটৰ, উম। এই গাড়ীমটৰৰ ধোঁৱাবোৰ। এইবোৰে প্ৰদূষণ কৰি কেনে বায়ুটো বেয়া কৰি দিছে, বায়ু প্ৰদূষণ হৈ গৈছে। তাৰফলতো ধৰ বেমাৰ
উম, উম।
কল কাৰখানাৰপৰা ওলোৱা ধোৱা।
তাৰফলতো ধৰ বেমাৰ আজাৰ হয়। এতিয়া ধৰ আ যদি হেৰি কথা কওঁ, ধৰ ইণ্ডাষ্ট্ৰীৰ কথা কওঁ তাতে ধৰ মানে কি কৰে যিবিলাক ধৰ ডাঙৰ ডাঙৰ বি-বিজনেছমেন আছে তেওঁলোকে ধৰ গাঁৱলীয়া এলেকাবিলাকত হেৰি কৰে, নিজৰ ইণ্ডাষ্ট্ৰিটো হেৰি কৰে। মানে গাঁৱলীয়া পৰিৱেশত যাতে তাতে কাৰণ চহৰত কৰিবলৈ গ'লে সেইটো মাটিৰ পৰ দামটো বেছিকৈ থাকে। গাঁৱত অলপ মাটিৰ পৰি মানে, অ উম
ভেলুটো অলপ কম।
খুম কম হয় আৰু মানুহবিলাকৰ পৰা সহজে কিনিব পাৰি সেইকাৰণে মানে তেওঁলোকে গাঁৱলীয়া হেৰিবলাক টাৰ্গেট কৰি লয়। গাঁও এলেকাত অহাৰ লগে লগে মানে সেই গাঁওখনৰ হেৰিটো বেয়া হৈ যায়, এ পৰিৱেশটো বেয়া হৈ
উ মানুহ-মানুহবোৰে ভাবে যে খেতি পথাৰতো অনুষ্ট হয়, তাৰপিছত মানুহ বিলাকে যে ভাবে আমি ইতে এতিয়া গা সেই সোমাই কাৰনে কিবা কৰিব পাৰিম দিয়ক। সেইটোৱে ভাবি লয় মানুহবিলাকে আমাৰ সুবিধা হ'ব, কিবা হ'ব, কিন্তু মানুহে অসুবিধাতটো কোনো নাচ
তাকেটো। তাৰ ফলত এতিয়া স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যিবিলাক ধোঁৱা ওলায় বা কিবা হয়। অন্যান্য লেতেৰা আৱৰ্জনাবিলাক ক'ত পেলাইছে। সেইবিলাকৰ তো গাঁৱৰ মানুহেতটো সেইবিলাক বৰ বিশেষ গুৰুত্ব নিদিয়ে। উম। কিন্তু সেইটোৰ ফলত ধৰ অন্যান্য গাঁও এখনৰ খেতি পথাৰো হয়টো নষ্ট হৈ আছে কিজানি
অ উম উম।
গতিকে সেনেকুৱা আৰু।
বেমাৰটো ক'ৰ পৰাই কি হৈছে সেইটো নাচায় মানুহে।
তাক সেইটো না, বেমাৰ মানে তেওঁ মানে আধুনিক হ'ব যায় যায় মানে আমি এতিয়া যিবিলাক ধৰ হেৰি আছিল সেইবিলাক পাহৰিয়ে গৈছো, এতিয়া সাধাৰণ জ্বৰ, কাহ, চৰ্দি জ্বৰ, কাহ, চৰ্দি হোৱাৰ লগে লগে আমি ধৰ এতিয়া টেবলেট এটা এটা খাই দিওঁ।
টেবলেত এটা
কিন্তু, উম উম কিন্তু এনেই পৰাপক্ষত এই টেবলেট খাব নালাগে সেনেকুৱা বেমাৰৰ ক্ষেত্ৰত।
আৰু আজিকালি মানুহবোৰৰ চাবচোন গছ-গেছ বহুত গেছ। ফাচ ফুড খাব। ফাচ ফু খাই বেছি আৰু গেছৰ পৰিমণটো বহুত বেছি আৰু গেছ-গেছ-গেছ হ'লে মানে টেবলেটে খোৱা যায়।
উম উম উম।
হেল্ল'। হেল্ল'। উম উম শুনি আছা? হেল্ল' শুনি আছা তুমি?
হেল্ল।
মানে এতিয়া এই যে আহ এই গেছ যে হয় মানুহ বিলাকৰ। সেই গেছটো হ'লে মানে মানুহে চাবচোন ডাইৰেক্ট এই টেবলেটে খাব। বেলেগ একো উপায় নাই মানে আজিকালি মানুহে জল্দি শুই নুঠে, শুই উঠি কেনে আগৰ দিনৰ মানে পানী খাইছিল, পানী খালে যে টো কমি থাকে।
উম পানী খালে গেছৰ পৰিমাণ কম হয় বাৰু। আৰু আজিকালি সেয়াই আৰু মানে ধৰ কিবা এটা বেমাৰৰ মানে উত প্ৰতিষেধক হিচাপে ধৰ লগে লগে ঔষধ খাই দিয়া। আগৰ দিনৰ তিয়া মানুহে ধৰ হেৰি কৰিছিল, বিভিন্ন বনঔষধবিলাক আছিল ধৰ এতিয়া আৰু শাক যিবিলাক মানে হেৰিকে হয় ঢেঁকীয়া হওক বা কিবা হওক সেইবিলাক বস্তু মানে মানুহে হেৰি কৰিছিল।
খা
ঔখ খাদ্য হিচাপে গ্ৰহণ কৰিছিল আৰু তাতে বনৰীয়া যিবিলাক হেৰি আছিল
চবা চাবচোন। অ'। আজিকালি তম-তুমি চাবাচোন এইটো ভেদাইলতা যে ভেদাইলতা ভেদাইলতা মানুহ চিনি নাপায় আজিকালি মানুহে।
তাকেইেতো ভেদাইলতাই চিন নোপোৱা হ'ল।
উম।
বিভিন্ন ধৰণৰ বনৰীয়া বহুত বস্তু আছে যিবিলাক আমি ধৰ আমি আমিও চিনি নাপাওঁ বাৰু। কিন্তু আমাৰ ককা আইতাহঁতে সেইবিলাক
উ
সেইবিলাক ব্যৱহাৰ কৰিয়েই ধৰ বিভিন্ন এই বেমাৰবিলাকৰ ধৰ ঔষধ তৈয়াৰ কৰিছিল।
উম, উম।
বনৰীয়া ঔষধবিলাক ধৰ খোৱাৰ ফলত ধৰ কোনো ধৰণৰ হেৰি নহৈছিল। বেলেগ উ অন্যান্য ধৰ হেৰি নহৈছে, চাইড এফেক্ট নহয় আৰু।
এতিয়া তুমি চাবাচোন এ, আগৰ দিনৰ মানুহবোৰৰ এইটো ডায়েবেটিছ নাছিল, একোঁ নাছিল কাৰণ আগৰ দিনৰ মানুহে ভাত চাত, ভাত চাত বেছিকৈ খাইছিল হয় কিন্তু খালেও মানে কাম কৰিছিল মানুহবোৰ ষ্ট্ৰং আছিল চব।
তাকেতো।
আজিকালিৰ মানুহে কাম কমকে কৰিব মানে ভাতটো বেছিকে খাব। ভাতটো বেছিকে খাব নালাগে একচুৱেলি। আ, ভাতত আ, কাৰ্বহাইড্ৰেট থাকে উম। আৰু এইটো মিঠা খাই বহুত বেছি, মিঠাই খাব চেনীটো বেছি চিকে খাব। সেইবোৰৰ কাৰণে চুগাৰটো বেছি, অ' ডায়েবেটিছটো বেছি।
সেইবিলাকৰে।
আগৰ মানুহে যিমান কাম মানে ভাত খালেও কামটো সি মমানে সেই একে কৰিছিল মানে।
উম, উ, কষ্ট বেছি।
কষ্ট বেছি কৰিছিল আৰু অ'। আৰু আজিকালি আমাৰ আমাৰ উম, আজিকালি এতিয়া এই যিগিলাক আচছা চলি আচ্ছা
উম, উম।
ই বাচ্ছবোৰে চাবাচোন এ, খালি মোবাইল এ মোবাইলতে সেয়া হৈ থাকিব সোমাই থাকিব। এ, খেলিব বা কিবা মাক দেউতাকেও গুৰুত্ব নেদে। বাচ্ছাটোই যে খেলিব, আজিকালি মানুহবোৰৰ চবে বিল্ডিং বনাই, বিল্ডিং বনাই থাকে সেই তেওঁলোকৰ ভালদৰে চোতাল এখনো নাথাকে। য'ত নেকি বাচ্ছাতটো অকমান খেলিব পাৰিব, শিকিব পাৰিব। বাচ্ছাটো ভৰিৰ পৰা চেণ্ডেলটো নুগোচে। মাটি খচিব নিদিয়ে চলিক।
সেনেকুৱা বিভিন্ন সমস্যা তাৰ কাৰণে আজি হেৰি হৈছে আৰু, মানুহৰ বেমাৰৰ হেৰি হৈছে। তাকে, ভাল লাগিল বাৰু কথা পাতি।
দিয়া পিছে হ'ব দিয়া, পিছত কথা পাতিম আমি।
উম, উম, হ'ব।